অ বইচটো গৈছে নে?
চাৰু কিয় আছে?
অ হেল্ল'! আৱাজ ঠিকে আছে নে? অ পাইছো পাইছো।
অ অ ঠিকে আছে আপুনি হেডফোন ইউজ কৰিছে নেকি আপোনাৰ চাউডটো মানে অকমান মাজে মাজে কাট দি
নাই নাই কাণতে আছে এ লগোৱা নাই।
অ তে মে বি নেটৱৰ্ক ইছ্যু।
অ তোমাৰ ঘৰ ক'ত?
মোৰ যোৰহাটৰ, আপুনি?
মই হেৰি তেজপুৰ চাইডৰ। যোৰহাট ন, যোৰহাটত কি কিবা পঢ়ি আছে নেকি?
মই যোৰহাটৰ আপুনি কৰ?
মই তেজপুৰৰ।
আবৈ তেজপুৰৰ ন? অ নাই মই জব কৰো, আপুনি?
হেৰি মই জবেই কৰিছো বাৰু এই বেংকত।
আপুনি বেংকত কৰে ন?
হয় হয়, এ মই এই আপোনাৰ পাঞ্জাৱ নেছনেল বেংকতে কৰি আছো বিশ্বনাথ চাৰিআলি ব্ৰাঞ্চত। আহ, হয় আপুনি ক' ত কৰি আছে?
মই সেয়া হয় মই আৰ্কিটেক্ট হয়, মই এইটো কি ক নাই এই কনষ্ট্ৰাকছন ফাৰ্ম এটা
অ আচ্ছা আচ্ছা। আপোনাৰ কি প্ৰজেক্টবিলাক মান্থলি আহেনে নে উইকলি বেচিছত আহে?
আমাৰ প্ৰজেকবিলাক তেনাকা মান্থলি বেচিকত বা উইকলি বেচিক নহয় ধৰক মানে কি ধৰক আমি চেলেৰিটো পোৱা মান্থলি বেছিছত, বাট প্রজেকবিলাক কেনেকুৱা টাইপৰ ধৰক এতিয়া আমাৰ যিটো ফাৰ্মে এগ্রিমেণ্ট যে ফাৰ্মে আমাক যে মন্থলী পে কৰে হা।
আচ্ছা অ।
এতিয়া ফাৰ্মত কিবা ধৰ কি তেনেকুৱা প্ৰজেক্ট টাইপ আহিব। ক্লাইণ্টৰ যেনোকা টাইপৰ ডিমাণ্ড এনেকোৱা টাইপৰ ঘৰ লাগে বা এনেকুৱা টাইপৰ ডিজাইন লাগে। যেনোকা টাইপৰ যি লাগিব সেইটো ক্লাইণ্টৰ মতে গৈ পিলাই আমি ডিজাইন সেই বস্তুটো বনাই দিয়ে, সেই হিচাবে মানে আমাক পে কৰে তাৰপিছত গৈ মেলি পিলাই মানে কিবা ব তচ ক যদি এক্সট্ৰা যদি আমাৰ মান্থত তেনেকুৱা টাইপৰ থাকে কিমান খিনি কৰিব লাগে বা কিমান খিনি কৰিবলে, তাতকৈ আমি এক্সট্ৰা কৰিলো ত সেইখিনি বুনাচত এড হল।
আচ্ছা আচ্ছা মানে কি এটা ফিক্চ চেলেৰী থাকে তাৰপিছত প্ৰজেক কেইটা চাই মানে অকণমান এক্সট্ৰা বনাচ কিবা পায় আৰু।
হয় আৰু প্ৰমোচন চমোচনৰ নিচিনা তেনেকে ইমান বস্তু নাইকিয়া গৈ পেলাই আমাৰ আৰ্কিটেক্ট চিনিয়ৰ আৰ্কিটেক্ট
আপোনাৰ এনে কিমান এক্সপিৰিয়েঞ্চ কিমান আছে?
মই এক্সপিৰিয়েঞ্চ সিমান নাই মই ফ্ৰেচাৰ।
আচ্ছা আচ্ছা মানে এই মোৰ মানে মোৰ মামা ল'ৰাটো এই নতুনকে জব পাইছিলে। সি মানে ঘৰএটা বনামকে আছিলে তেজপুৰ চাইদে আপুনি এতিয়া যোৰহাটতে হ'ল এনেই প্ৰজেক্টটো তে কৰিলো হয়।
অ অ নাই কন্টেক্ট কৰিব পাৰে কাম এটা কৰিব পাৰে নহ'লে তাক মোৰ নাম্বাৰটো দি দিব পাৰে গৈ পেলাই। তাক মোৰ নাম্বাৰটো দি দিব পাৰে তাৰপিছত যদি তেওঁ যে টাইপৰ ডিজাইন লাগে মই হিচাপে দি দিব পাৰিম তাৰছত মই তেওঁক কৈ দিম গৈ পেলাই বাছ এইটো সেয়াত থাকিবগৈ ফাৰ্মৰ ফাৰ্মত নজনা আৰু। এইটো মই নিজৰ পাৰ্চনেলি লম।
অ মানে মই আৰ্কিটেক্ট দুজনক কনচাল্ট কৰিছিলো তেওঁলোকে মানে এইবিলাক ইফালে মানে বিজি আছে অলপ সেইকাৰেনে মানে কৈছে বোলে এক বছৰৰ লৈকে টো নোৱাৰিমেই মানে মই মানে গীতেক দুজনক কনচাল্ট কৰিছিলো তেজপুৰৰে
হয়।
তেওঁলোকে‌ মানে প্ৰজেক বোৰ বিজি আছে নেক্সট ছিক্স মন্ন্থ চেভেন মন্থ নোৱাৰিবই মানে সেইকাৰণে তাক টো লাগেই। লাগেই কেইদিনতে সেইকাৰণে মানে বিচাৰি আছিলো আ
চিক্স মন্থ চেভেন মন্থচ টো বহুত হাই দেৰি হৈ যায়।
অ সেইকাৰণে মানে বাৰু মই আপোনাৰ এই নাম্বাৰটো তেওঁক দিম বাৰু। এ ম কথা পাতি চাব অ অ। মানে মোৰ মোৰ মামা লৰা মানে তেওঁ সিহঁতৰ ঘৰৰ অৰিজিনেলি হেৰিত এই এ চিৰাজুলি চাইডে। কিন্তু কি হল, কিন্তু সেই হি ঘৰ বনাব তেজপুৰত সি হেৰিত জব কৰে যে এই কি বুলি কয় এইখন।
তেও বাই দা ৱে এই ষ্টুডেণ্ট হয় নে জব সব কৰে?
সি সি সি জব কৰিছে সি এই মোতকে একবছৰ সৰু।
অ আপোনাতকে এবছৰ সৰু ন। আপোনাৰ কিমান ইয়ৰ হ'ল? ইউক'ত অ ইউকো বুলে চৰি পাঞ্জাৱ বেংকত।
মোৰ হেৰি ফৰ য়েৰচ হৈছে। আ! টু থাউজেণ্ড আ টুৱেণ্টি টুৰ পৰা অ।
অ বাই দা ৱে আপোনাৰ দেজিগ্নেচনটো জানিব পাৰিম?
হা হা!
আপোনাৰ ডেজিগ্নেচনটো জানিব পাৰিম?
দেজিগনেশ্বন মানে কেনেকুৱা লাগে?
মানে আপোনাৰ প'ষ্টটো?
পষ্টো? পষ্টোটো মোৰ পি অ' হয়।
পি অ' নহ।
হয়।
অ অ আপোনালোকৰটো ঠিকে আছে মন্থলী মানে কিবা এটা কাম হওক নহওক গৈ এই মানে ফিক্স পেমেন্ট এটা আহে। ফিক্স পেমেন্ট থাকে আপোনালোকৰ আমাৰ মানে গৈগৈ মানে মন্থত মানে ইমান খিনি বস্তু এটাৰ কাম এটা কৰিব তাস্ক খিনি কম্প্লিত কৰিব লাগিব। এই তাৰ পিছত পেমেন্তটো।
বেছি কৰিলে বেছি পাব।
অ অ বাই দা ৱে আপোনাৰ গাড়ী কোনে চাজেষ্ট কৰিলে।
গাড়ীয়ে চাজেষ্ট কৰিছিলে মোৰ কলিক‌ এজনে মোৰ মানে বছ টাইপে আৰু তেওঁ কলে যে তেতিয়া আমাৰ হাৰি আছিল ভেকেচন চলি আছিল লাষ্ট। জুলাইতে, এতিয়া ভেকেস্বন চলি আছে। আহ অ
মোৰ লগৰ জনে কৈছিলে তেওঁক মানে গৈ পেলাই তেওঁৰ লগক মানে মিলাই লৈছো গৈ পেলাই। আহ এইটো কি কয় নাই মই ইমান খিনি কৰিম আপোনাক কিবা এটা দি দিমগৈ সেই তাৰ পিছতহে তেওঁ দিম। তেওঁ মানে অকনমান এ বুজিছে নাই আৰু।
অ অ অ সেইটোৱে থাকে বাৰু মানে এইবোৰ এ মানে মোৰ কলিগজনে কৈছিলে যে এনেই ঘৰত থকাতকে কৰি থাকা কিবা কিবি। টাইম পাছ এটা হৈ থাকে।
কিছুমান থাকে বাৰু মানুহ তেনেকুৱা
সেইকাৰণে মানে তেতিয়াপৰা কৰি আছো আকৌ এতিয়া সেই মানে কলে যে নতুন প্ৰজেক্টটো আহিছে কৰি থাকা সেইকাৰণে কৰি আছো আৰু
অ অ
বাকী আপুনি কি যোৰহাটৰ লোকেল নে?
মই যোৰহাটৰ লোকেল নহয় গৈ পেলাই মোৰ অৰিজিনেল ঘৰ হল গৈ পেলাই আপোনাৰ সেয়া। এইটো কি কয় ন গহপুৰ মই গহপুৰৰ হয়।
মানে আমাৰ মৃদুল আছামৰে ন আচ্ছা আচ্ছা মানে আমাৰ মৃদুল আছামৰে হয়। আপুনি অৰিজিনেলী আপাৰ আচামত থাকে আৰু। আচ্ছা গহপুৰৰ ক'ত গহপুৰত মোৰ জেঠাই বিয়া হৈছিলে।
কি কলে?
মোৰ জেঠাই বিয়া হৈছিলে এইফালে মানে।
অ গহপুৰত? গহপুৰৰ কোন ক কোনফালে আছে জেঠাই আপোনাৰ জেঠাই থাগে?
ফ্লাইঅভাৰ টো তলতেই ৰাস্তা এটা সোমাই যায়।
আহ জেগাদখনৰ নামটো জানিব পাৰিম নেকি?
মই ইমান মানে ভালকে নাজানো মানে লোকেশচনটো। নামটো মানে উম মানে মই জানো খালি। গ'লে মোৰ ফ্লাই অভাৰটো তলত যাব লাগিব আৰু সোমাই যাব লাগিব এইটোৱে জানো। জেগাখিনি নাম না নাজানো মান ভালকে।
গহপুৰ চাইডে বাৰু ঘুৰিব জেগা আছে গৈ বোলে। কিন্তু ইমানো বেছি নাই গহপুৰত থাকোতে মই। মই মোৰ হাই ছেকেণ্ডৰী মই দৰং কলেজৰ পৰা কৰা।
অ অ, দৰ‍ং কলেজ।
মই হাই ছেকেণ্ডাৰী দৰং কলেজৰ পৰা কৰা এ তাৰ পিছত আকৌ সেই তেতিয়া তেজপুৰ ফালে তেতিয়া থাকিছিল দুবছৰ থাকিছিলো। তেজপুৰত কিন্তু ভালেই লাগে মই গণক পুখুৰী চাইদৰ হয় গহপুৰৰ
আচ্ছা আচ্ছা গণক পুখুৰী মানে অ নামটো শুনা শুনা লাগিছে মানে আপাৰ আছাম চাইডে সেইফালে যাওঁ ন গহপুৰ দি
অ অ অ,
মানে এ, মানে সেইফালে সোমাই যাওঁ জেঠাই হতৰ ঘৰৰ ফালে। মানে ইমান, ইমান ইমান অ অ ঠিক আছে বাৰু ক। কম বাৰু। মানে ইমান অহা যোৱা নহয় বাৰু মানে লাষ্টট টু থাউজেণ্ড টুৱেন্টি ওৱান মান মানতে যোৱা।
অ অ, গহপুৰ চাইদে আপোনাৰ তেনেকুৱা যাবলৈ এনে ৰিজনো নাই নহয়। কিবা জেগা চেগা আপুনি ক'ৰবাত যাবলৈ মেলিবৰিজন এটা থাকিলে ভাল লাগে।
অ অ, একো নাই বাৰু তাত মানে যাবলগীয়া।
হয় নহলে একো ৰিজন চিজন নাথাকিলে গৈ মেলি পেলাই।
উম উম অ সেইটোৱে সেইটোৱে অ। এনেই বাকী আমাৰ ৰিলেটিভ বেছিবোৰ লাৰ আসাম চাইদে আছে আপাৰ আসামত সেই জেঠাই। বিয়া হৈছে আৰু বাকী নাই কোনো।
বাকী আপুনি যোৰহাটৰ এতিয়া ক'ত থাকে?
মই যোৰহাটৰ এইফালে থাকো মৰিয়নি।
আচ্ছা মৰিয়নি মানে এই মেইন টাউনৰ পৰা অকমান যাব লাগে ন?
আহ নহয় অ মেইন টাউন ফালে পাৰ হৈ পেলাই যাবলে।
অ অ।
উম।
আচ্ছা মৰিয়নি শুনিছো, মৰিয়নি প্ৰথম আহে যোৰহাট টাউন দেন।
নহয় প্ৰথম আহে গৈ মিলি পেলাই কাজিৰঙা ইউনিভাৰ্চিটি চাইদখন সেই জেগাডখৰ। প্ৰথম সেইখন যোৰহাটখন সোমাওঁতে সেই জেগাডোখক কি বুলি কৈছিলে নামটো পাহৰি গৈছে। তাৰপিছত আহিব আপোনাৰ গৈ থাকিবলৈ এটা চ আহিব যোৰহাট টাউন তাৰপিছত মৰিয়ানী চাইড এটা চাই আহিব তিয়ক। তাৰ পিছত আহিব শিৱসাগৰ আটাইতকৈ ঘূৰাৰ জেগা ভাল হয় শিৱসাগৰ। পুৰা হিষ্টৰিকেল চাইট টাইপৰ ন।
অ শিৱসাগৰ মই যাও বাৰু মানে মাজে মাজে ফুৰিব যাওঁ। এ, অকলে যাওঁ আৰু এতিয়া মানে নাইতো।
মোৰ এইটো কি কয় নে এয়া লগৰ এটাৰ গাৰ্লফ্ৰেণ্ড থাকে।
অ আচ্ছা আচ্চা।
মোৰ লগৰ এটা গাৰ্লফ্ৰেডৰ শিৱসাগৰতে থাকে।
অ অ শিৱসাগৰ আহ।
আপুনি শিৱসাগৰ নে কোনফালে যায়।
শিৱসাগৰ মই এইবিলাক চাই আহো ৰংঘৰ এইবিলাক তলাতল ঘৰ। জয়দল আহংশক চাওঁ।
অ অ মোৰ ফিয়চে টেক্সিআলি চাৰিআলিৰ হয়।
কি বুলি কয়
মোৰ ফিয়নছে টেক্সি আলি হয়
আচ্ছা আচ্ছা আপোনাৰ বিয়া ফিক্স আছে ন
হা হা
আপোনাৰ মানে বিয়া ফিক্স হৈ আছে ন
এতিয়া বিয়া ফিক্স বুলি কলে বিয়া ফিক্স আৰু
আচ্ছা আচ্ছা আচ্ছা আচ্ছা
উম বিয়া এড ইয়াৰ এডত ডিচেম্বৰ বা জানুৱাৰীত গৈ পেলাই এতিয়া কণ্ডফম কৰিছো আৰু বাকী চাওঁ আৰু ভগানৰ ওপৰত কি হয়।
আচ্ছা আচ্ছা দিয়ক দিয়ক বেষ্ট ত প্লাক লাক আপোনাৰ এনে আপোনাৰ অইজ কিমান হৈছে।
মোৰ এইজ টুৱেণ্টি চছেভেন।
আচ্ছা আচ্ছা মোৰ মোৰ থাৰ্টি হ'ব পাৰে এইবাৰ।
অ আপোনাৰ থাৰ্টি হ'ল নেকি।
পৰি মানে নেক্স মান হ'ব।
আপুনিটো চাগে মেৰিত।
নাই নাই মই এতিয়া চিংগলে আছো বাৰু
এ থাৰ্টি হৈ গল সুধা কাৰণে বেয়া নাপাওঁ থাৰ্টি হৈ গল এতিয়াও মানে আনমেৰিড
অ নাই নাই মানে এতিয়ালৈকে মানে ভালকে চোৱাই নাই চাম আৰু লাহে দিয়ে টাইম আছে এতিয়া লাহেকে চাম আৰু
টাইম আছে মানে কি হয় এটা বয়সৰ পিছত গৈ পেলাই এইটো বিয়া চিয়া পা তি পেল মানে কিবা অশান্তি হে লাগে। উল্টা নিজৰ বহুত বোজ টাইপৰ হে লাগে।
উম সেইটোৱে চাই ল পাতো নেপাতো এ ঘৰ পৰা কৈ আছে বাৰু কিন্তু এই কামৰ পৰা টাইমে নাপাওঁ ঘৰৰ পৰা কৈ আছে বাৰু কিন্তু এতিয়া কামৰ পৰা টাইমেই নোপোৱাই হৈছো।
অ সেইটোও হয় আমাৰ কামৰ পৰা টাইমৰ কাৰণে গৈ পেলাই মোৰ তাইলগত দে লি কাজিয়া হৈ থাকে মই কামৰ এফালে টাইমৰ এফালে মই তাইক টাইম দিব নুবোৰো ইমান তাইম এফালে মই চাতাৰ দে বা চান দে যি দিনা অলপ ফিৰি পাওঁ এতিয়া আজি ধৰক কি মই অকমান কাৰি অকণ কল ফুলা কল কমপ্লিট কৰিম চ' কালি আকৌ মই তাইৰত আকৌ ওলাই যাব লাগিব আকৌ আকৌ তাইক ল'বলৈ যাব লাগিব আকৌ যদি তাইলগত নগলো নিম আকৌ গৈ পাই কাজিয়া হব আৰু কাজিয়া হলে গৈ ল তাই কি কৰে তাই চিধা মালৈ ফোন কৰি পেলাই কৈ দিব
আচ্ছা কি শিৱসাগৰলৈ কি লগ কৰিব যায়।